অে পজ হেল্ল'
অ শুনিছে
আহ
অ কি কৰি আছা
এ অকন বাগৰি আছিলো সেই তুমি কি কৰি আছা
মই আছো এনেই
আহ ভাত খালা
ভাত নাই খামহে
অ অ
উ
কিহে বনালা ভাত আজি
ভাত আজি আজি ভাত পানী দিহে থৈছো গৰম যে কালিও গৰম উম সেয়া আহ তাৰপিছত কিবা কিবি পুৰি কৰি পিটিকা বনাম
অ অ
তেনেকে ৰাতিপুৱা অকমান জুই ধৰিছিলো তাতে আলু কেইটামান দি থৈ দিছো তাৰপিছত আকৌ অ তাকে আকৌ বিলাহীও আছে আছিলে বিলাহীও এতিয়া বিলাহী কেইটা গেছতে পৰিুৰিম বাৰু
আহ অ
কিবা কিবি কৈ পিটিকা আচাৰ চচা আছে
আহ
চৰ চাপৰলৰ খামাজ আজি গৰম কাৰণে
অ
বেলেগ একো খাবও মন যোৱা নাই
অ গমন বিলে ক্ষমা ন দেে
আহ
দাদা দালি নবনালে নহবই ভাজি নব নবনালে নহবই বনাবই লাগিব
এ নহয় আমাৰ হেৰি এই ৰাতি ৰাতিপুৱা তেনেকে বনালো ৰাতিপুৱা বনাই পেলাই খোৱা হল এ এতিয়া মানে দু বয়ালেহে উপলে এতিয়া মানে সেই উ তেনেকে পেলাই খাম বুলি কালিয়ে ভাত পাতি দি থৈ দিছো, তাৰপিছত হেৰি নহয় কেক চেক বনাই আছেনে?
অ বনাই আছো মাজে মাজে বনাও আৰু-
অ এতিয়া মোৰ মানে হেৰি হ'ল নহয় এটা বনাও বুলি ভাবিছো মানে মই নিজে আজি বোলো অকমান আৰম্ভ কৰো। তাকে হেৰি শি - শিকো বুলি ভাবিছিলো এতিয়া বস্তু খিনি কিমান পৰিমানে কিমান দিম আকৌ হেৰি কেনেকে- প্ৰথমতে কি দিম কি কথা।
অঁ হেৰি কৰিবা এই প্ৰথমতে চেনি আধা কেজি ওজনৰ এটা বনাই ল'বা প্ৰথমতে- সেই- কেক - সেই চেনি - কাপ মিহিকে গুৰি কৰিবা মিক্সিতে গুৰি কৰি দিবা- তাৰ পিছত এ- তাতে সেই কণী দুটাও দি দিবা কণী দুটা চেনিখিনি মিহি কৰাৰ পিছত তাৰপিছত আকৌ কণী দুটা দি পেলাই ফেটি দিবা। তাৰপিছতে- হেৰি ক সেইখিনি কৰাৰ পিছতে হেৰি কৰিবা এয়া এই যিটো বাতিত- বেক কৰিবা সেই বাতিটো মানে ৰিফাইন তেল অকণ ঘুহি পেলাই থৈ দিব লাগে।
অ।
তাৰপিছতে এই যিখিনি মানে মিক্সাৰ এই আটায় হওক বা ময়দাই হওক যিয়ে নোলোৱা পিঠাগুড়িয়েই হওক যি হওক- যিহয় - বনোৱা সেইখিনিৰ লগত মানে একাপ- আধা কেজি ওজনৰ বনালে একাপ একাপেই হৈ যায় একাপ লৈ পেলাই- এ হেৰি বেকিং- পাউদাৰ এচাম দি তাতে এই চালি লব - লাগে। চালি ললে - মিক্স হৈ যায় যে তেতিয়া পিছত ভাল হয় আৰু কেকটো তাৰপিছতে- সেই চেন আৰু কণী খিনি যে হেৰি কৰিছিলা উম গ্ৰাইণ্ড কৰো- কৰাৰ পিছতে এই হেৰি- কৰিব লাগে তেল ৰিফাইন তেল বা যি দিয়া- ঘিউ দিয়া বাটাৰ দিয়া নিদিয়া আধা কাপ মান দিব লাগে আধা অ যিকোনো এবিধ হলেই হ'ল অ। সেয়া আধা কাপ মান দি পেলাই সেই আকৌ গ্ৰাইণ্ড কৰিব লাগে। গৈ পেলাই- সেইখিনি বাতি এটাত বাকী- এই- যিখিনি মিক্সাৰ হেৰি চালি যোত হৈছিলা সেইখিনি তাতে দি পেলাই হেৰি কৰিব সান্ি দিব লাগে তাৰপা বেেতটো বনাই হোৱাৰ পিছত আৰু বনাই নহোওতে সেই এটা কাম কাম কৰিব লাগে এই কুকাৰতে বনোৱা বা কেৰাহিতে বনোৱা সেইটো গেছত তুলি থৈ দিব লাগে তাৰমানে চিমত দি থলেই হৈ গ'ল পাঁচ মিনিট বা আঠ পচ মিনিট মান সময় হোৱাকে দি থ'ব লাগে যাতে গৰম হৈৈ থাকে
আহ আহ
সেই মূলটো সেই বেেত খিনি দি পেলাই অলপ থপথপাই দিব লাগে যাতে তাত থকা এই উ ফুটা পুতাকে যে হেৰিবোৰ ওলাই আহে গাগলবোৰ ওলাই আহে সেইবোৰ মাৰ যাব লাগে তাৰ পিছতে হে বহাই এইটোত কুোকটোত কুকাৰত বহামতে মানে হাতখন ক'ৰবাত পুৰিব বুলি লাহেকে যাতে কাষে বাই নেলাগে তেনেকুৱাকে দিব লাগে তেতিয়া হে পুৰা সম্ভৱনা নাপাকে আৰু
আহ আহ
তত তেনেকে দি পেলাই আঠ উ
আকৌ কুকাৰটোতো ঢাকি দিব লাগিব আকৌ
কুকাৰতো ঢাকনাাখনৰ হেৰি কৰিব লাগিব শষৰ এই
হোচেলটো অ অ অ সেইডাল খুলি দিব লাগিব ন
সেইকেইটা বস্তু খুলিবলৈ নাপ পাহৰিব নালাগে সেইকেইটা খুলিব লাগিব
অ
তোতে আধা ঘন্টামান সময়ৰ পিছত চাব লাগে যাতে কি হৈছে যদি অকমান লাগে তেতিয়াহলে আৰু পোন্ধৰ মিনিট মান থৈ দিলেই হ'ল
অ
নালাগে আধা ঘন্টাতে হৈ কেতিয়াবা আধা ঘন্টাতে হৈ যায় আধা ঘন্টা হলে নমাই দিব লাগে কুকাটোতে ৰাখি থব নালাগে বোলে গৰম হৈয়ে আছে কুকাৰটোতে ৰাখি থওঁ কুকাৰটোত ৰাখি থলে টান হৈ যায়গৈ
অ অ এইটো আকৌ মাজে মাজে চাই থাকিব নালাগিব জানো কিহে সেইটো কিহে চামনো কেনেকে গম পাম
কে সে কমত নহয় আধা ঘন্টা লাগেই আধা ঘন্টাতকে বেছিহে লাগে এ উ কেইতিকা আধা ঘণ্টাই লাগি যায়
অ ন জুইতটো কম বেছি চিমত দিলো আমাৰ আকৌ চৌকাগেইটা চৌক কেইটাত মানে জুইতটো অকন কমকে ওলাই
অ কমকে ওলালে ভালহে সেই
আৰু চিমত দিলে যে আৰু কমকে ওলাই যায় চিমত দিলাতো আৰু কম
অ চিমত দিলে কমকে ওলাই চিমত দিলেই চিমতে বনাই কেকটো চিমতেই বনাব লাগে
অ অ তেতিয়াাহলে এইটো জুইতটো কমকে ওলাই যেতিয়া ধৰক আৰু অকমান সময় বেছিক কে দ পঞ্চলিছ
নালাগে হে মানে এনেই চাহৰ সতি খাব পৰাকে হলে অকমান হেৰি বেছি হলেও কথা খ নাই ভালে লাগে খাই এই এনেই এই আ আইচিং কেক বনাব লগগীয়া হলে মানে হে বেছিকে পুৰি গলে বেয়া এ কে পছত পিছত হেৰি কৰিবলৈ বেয়া তাৰ মানে
আহ আহ
কবলৈ হলে অকণমান পুৰি গলে খাই ভালহে লাগে
অ অ তেতিয়া চাহৰ সৈতে খাবলৈ ভাল হয়
অহ
পাই লাগে বাৰু মই মানে সেই তাক ট্রায় কৰিম বুলি ভাবি ভাবি
অ এ সময় অকমান বেছি লাগে ইমান সময়ো নালাগে হে এঘন্টা টা মানত হৈ যায় আৰু অ মানে বেটাৰটো বনোৱা পাম হোৱালৈকে এঘন্টা মান লাগে
উম, উম। তাকে। বাৰু মই সেইটো কৰিম বাৰু এতিয়া কৰি পেলাই মই আকৌ বস্তুটো ভাবিছো বাৰু আৰু কিবা কৰিব লাগে এনে ক্ৰীমৰো অলপ অনা হৈ আছে। সেইখিনিও মানে হেৰি আকৌ বেয়া হৈ যাবগে নহয়।
অ, অ, বেয়া
এ মাজতে মানে হেৰি অ, ভন্টি এজনী আহি তাই বনালেহি, বনাই পেলাই দিলে যে সেই আক অলপ ক্ৰীম মানে আছিলে। সেইকাৰণে বোলো ঘৰতে খাবলৈ এটা মই বনাওচোন বাৰু। আকৌ ক্ৰীম খিনি কি ল'ব লাগিব।
অ, ক্রীম খিনি সেই হেৰি উম। ফ্রিজত, আই আ আই হেৰিয়ত আছে, আইচত আছে যদি আইচৰ ল আইচৰ পৰা উলিয়াই থ'ব লাগে আইচৰ পৰা উলিয়াই থ'লে অকমান নহয় এ বাহিৰত থ'লে, তেতিয়া অকমান মেল থোৱাৰ পিছতে হেৰি, বিট কৰিব লাগে আৰু, বি দচ মিনিট মান বিট কৰিব লাগে নহলে মানে পিছত মেল্ট হৈ যায়গে। নহয় সেইটো হেই এডাল এ যিটো মেচিন বিট কৰা মেচিনটো সেই
অ, অ, অ, সেইটো আকৌ মেচিনতটো মোৰ নাইয়ে নহয়।
অ, সেই ন'হলে হাতে কৰিব লাগে, হাতেৰেও কৰিব পাৰি।
হাতেৰে কৰিলে তেনেকুৱা হ'ব জানো মই সেইকাৰণে ভাবিছিলো বোলে মিক্সি জাৰ ততো কৰি লওঁ।
এ সেইটো ইমান ভাল নহয় মেল্টহে হৈ যায়, গৰম উঠি যায়গৈ যে।
অ', আকৌ ঠাণ্ডা কৰি থৈ দিব নোৱাৰি জানো।
পাৰি হেৰি, উম, অ, হেৰিয়ত ফ্ৰিজত থৈ পেলাই ঠাণ্ডা কৰিব পাৰি। কিন্তু ইমান ভাল নহয় হাতেৰে কৰায়েই ভাল তাৰ সলনি। মই আগতে মানে কৰিছিলো সেই মিক্সিত ইমান ভাল নহয়
অ
হাতেও কৰে হাতে কৰাও মই দেখিছো
অ হয় নেকি হাতে বাাৰ কেনেকে মোৱা এতিয়া বস্তুটো কেনেকুৱা হব বা
হাতে এনেকে ঘুটি থাকিব লাগে থাকিব লাগে আৰু তেতিয়া আধা ঘন্টা বা পঞ্চল্লিশ মিনিট মান ঘোটাৰ পিছত সেই কৰিব পৰা হয়গে আৰু
অ আধা ঘন্টা ঘুটি থাকোলৈোন হাত বিষাই যাবগৈ ন
অ অলপ সময় লাগে অ হাত বিষাই যায় হেই দুজনীমানান দুজনীমান উম মানুহে হলে ভাল আৰু এজনীয়ে অলপ সময় ঘুটিলে এ ীয়ে অলপ সময় ঘটিলে সলে এজনীয়ে গুটি থাকিলে হাত চাত বিষাই যায়
অ অকমান কষ্ট আছে ন
কষ্ট আছে আহ হাতাই হতোই কৰোতে কষ্ট আছে
এতি আৰু কিনিবলৈ বিদ্যুৎ
অ কিনিবলৈ পায় সেইটো অনলাইনো পায় অনলাইনো পায় অফলাইনো পায় অনলাইনত দামটো অকণ কমহে হয়
অনলাইনত আনিলে যে বস্তুটো আকৌ ধৰক
নাই ভালে আহিছে আমাৰ ভালে আহিছে নহয় অ ফ্লিপকাৰ্ট বা আমাৰ কি আছিলে সেই ব্ৰেণ্টো
অ তাকে তেনেকুৱা এটা আনিবহে লাগিব ন ঘৰতে এনে খাবলৈ বনাব কৰিব পৰা যায়
অ বল হা
অ এনেই কিনি কিনি আনিলে ইমান পইচা লাগে
অ ঢেৰ পইচা লাগে লাভ আছে সেই চেলিং হব লাগে আৰু চেলিং হ'লে লাভ আছে
বাৰু হ'ব দিয়ক মই বাৰু আকৌ পিছত এবাৰ ফোন কৰি সুধিম দেই কেনেকুৱা হৈছে বস্তুটো
অ অ হ'ব দিয়া আমি তু বনোৱা বাৰু বনালে তাৰপিছত গম
অ অ ঠিক আছে
এব দিয়
অ